কি কৰিছা?
এইটো বহি আছো খাইলৈ।
অ', বাকি মই সেয়া খেলা চাই আছিলো তুমি চোৱা নাই খেলা?
নাই চোৱা ষ্টাৰ্ট হ'ল নেকি?
অ' আৰম্ভ হৈছিল এনেই চাই আছিলো সেইটোৱে। কালি খেলাতোও চাই আছো অকমান আজিও চাই আছোঁ। মানে ভাল লাগে আৰু অ। কালি খেলাটো চালোঁ কালি ৰাতিটো খেলা হ'ল প্ৰথমে ভাৰতে প্ৰথমে বেটিং কৰিলে তাৰ পিছতটো আৰু শেষ হ'ল তাৰ পিছৰ পৰা বৰষুণ এনেকুৱা বৰষুণ হৈছে আৰু পিছত আকৌ মানে যিটো অপজিট টিম আছিল মানে ইংলেণ্ড তেওঁলোকেটো আৰু বেটিং কৰিবই নোৱাৰিলে। খেলাই নহল।
অ, আকৌ হেৰি হোৱাই নাই?
অ,। আৰু অসমতো বহুত জনপ্ৰিয় ন ক্ৰিকেট খেলটো।
অ আমিতো সৰু পৰা চাই থাকো, আমি সকলোৱে সৰু পৰাই চাই থাকো নহয় খেল। খেলবিলাক আগত সৰুতে কিমান খেলিছিলোঁ।
অ।
পথাৰত যাই কিনে য'ত জাগা পাইছো, পাইছো তাতে খেলিলোঁ।
অ।
কিয় জনপ্ৰিয়নো অসমত ইমান, ক'ব পাৰিবা নেকি?
জানাই দেখোন আজি আজিকালি, চবেই ক্ৰিকেট চাই এতিয়াতো আৰু ভাল হৈছে। আজি আগতে আগতে আমি কি খাইছিলো টিভি টিভিত দেখা পাইছিলোঁ। এতিয়া চবেই মোবাইলটো দেখিব, পাৰে দেখিব পায়।
অ।
আৰু আমাৰ ক্ৰিকেটটো ইমান জনপ্ৰিয় আৰু ভাল লাগে। আৰু এতিয়া আমাৰ ক্ৰিকেট লিগ বিলাক হৈ থাকে নহয় আই পি এল। তাতে খেলাটো চাই থাকোঁ আমি।
উম।
আৰু প্লেয়াৰ বিলাক ভালকে খেলা আমাৰ। ভাৰতৰ প্লেয়াৰ বিলাক ভালকে খেলিলে আমাৰে ভাল লাগে?
অ।
আৰু আৰু কোৱা তুমি হেৰি গম পাইছা নাই আমাৰ আহ ক্ৰিকেট ষ্টেডিয়াম বনাই আছে গম পাইছে নে নাই?
অ ক্ৰিকেট ষ্টেডিয়াম বনাই আছে, এইয়া তোমাৰ যি আমিন গাঁওৰ ফালে বনাই আছে নেকি?
অ, অ।
অ।
তাতে তাতে ক'ত বনাই আছে নো?
এইয়া তোমাৰ আমিন গাঁও, আমিন গাঁও ফালে মানে আমিন গাঁও যিটো তোমাৰ কিবা ডি চি অফিচ আছে নেকি, সেইফালে সোমাই গলেই সেইফালে বনাই আছে আৰু হয়তো তুমি ট্ৰেইনে ট্ৰেইনে গ'লেতো চাব দেখিবই পাৰিবা। ট্ৰেনেৰে গ'লে ভালকৈ দেখা পায় আৰু এইটো। ওচৰ দিয়ে মানে গৈ থাকে আৰু সম্পূৰ্ণ হ'বই চাগে আৰু? অ আগতে এটাও আছিল।
তাতে খেলা হৈ থাকে, নতুনকে হৈ আছে আৰু তাতে হ'ব চাগে ন?
অ তাতেও হব, ভালহে হৈছে আৰু এখন আহিলে।
নহয় আমাৰ খেলতটো মানে বাহিৰা মানে ইণ্টাৰনেশ্যনেল খেলবিলাক কমকে হৈ থাকে ন? এতিয়া দেখোন আমাৰ, অ', অ', এ এতিয়া দেখোন আমাৰ সেই, অসমৰ লীগো ওলালে গম পালানে নাই?
অ', অসমৰ লীগখন ওলাইছে মই গম পাইছো, এয়া আমাৰ এ হিমন্ত শৰ্মাৰ এই, দেখা পালো মই হিমন্ত মামাৰ এই গৈ ফালে চব।
মানে কিমান কেইটা ডিষ্ট্ৰিক্ ল, কিমান কেইটা আ টিম বনাইছিলোঁ ভালেই টিম বনাইছো।
অ', ভালেই চব জিলা, জিলাৰ এটা এটা টিম বনাইছে চাগে। মইতো কিছুমানৰ নাম গিলেও ভাল লাগিছে চাইফালে।
অ', অ', অ', নাই খেলবিলাক হ'ব লাগে, হ'বলৈহে আমাৰ আ, বপ্লেয়াৰ বেচবল প্লেয়াৰ বিলাক আহিব, ওলাই কিনে আহিব।
অ', সেইটোয়ে। সকলোৱে মানে সকলোৱে যদি ভালদৰে খেলিব পাৰে অসমৰ এই লীগবোৰক খেলিব পাৰিলে তেওঁলোকে যদি ভাল প্ৰদৰ্শন কৰিব পাৰিলে মানে বাহিৰৰ পৰা যিবোৰ মানে, চাব আহিব সিহঁতেও যদি বা দেখা পাই যে, আমাৰ এই ল'ৰাবোৰে ভালদৰে খেলি আছে, তেওঁলোকে আৰু উম, বাহিৰলৈ যাব পাৰিব খেলিবলৈ। বা আই পি এলৰ চান্স পাব, আই পি এলৰ চান্স পালে তো যদি ভাল খেলে আকৌ তহঁতে ভাৰতৰ সেইফালেও খেলিব পাৰিব, ভাল সেই এইটো এনেকুৱা আহিছে, ভালেই পাইছো। আৰু অসমত এনেকুৱা লীগ, হ'ব লাগে আৰু।
আৰু অসমৰ সেই ছোৱালী এ, খেলুৱোৱাৰৰ খবৰ গম পাইছ নে নাই।
অসম ছোৱালী তেনেকুৱা গম পোৱা নাই কিন্তু, তেনেকুৱা মই গম নাপাওঁ।
আমাৰ, আমাৰ ভাৰতৰ এখন ছোৱালীৰ উম, খেলা হৈ আছিল নহয়।
অ', এই তোমাৰ বিশ্বকাপ হৈ আছিল, বিশ্বকাপ। অ', টি টুৱেণ্টি বিশ্বকাপখন হৈ আছিল, কিন্তু বেয়া লাগিল আৰু ভাৰতীয় দলখন ওলাই গ'ল, তাৰ পৰা।
অ', নাই গৈ খেলি কেইটামান খেলটো ভালকে খেলিলে, কিন্তু যিটো লাষ্ট ৰ কেইটামান লাষ্ট দুটা খেলে ভালকে খেলা নাই।
অ', মানে চেষ্টা কৰিছে, তথাপিও চেষ্টাৰ ফলটো সিমান পোৱা নাই, তথাপিও মানে বেয়া লাগিল আৰু সেইটো চাইফালে, তথাপিও কি কৰা যাব আৰু। আ, খেলাতো হাৰ জিত থাকেই ন।
অ', অ'।
অ', সেইকাৰণেই এই তথাপিও মহিলাসকলে ভালেই খেলিছে, ভালেই প্ৰদৰ্শন কৰিছে আগত যেনেকুৱা মহিলাসকলে খেলাই নাছিল। দেখা পোৱাই নাছিলো, এতিয়া যেনেকৈ মহিলাসকলে আগবাঢ়ি গৈ আছে আৰু যেনেকৈ মানে যিবোৰ উম, আৰু বেলেগ মহিলা আছে তেওঁলোকেও আগ্ৰহ কৰি আছে যে, খেলাৰ প্ৰতি। তেনেকৈ আকৌ বহুত মানুহে আৰু প্ৰশিক্ষন ল'বলৈ আৰু আগ্ৰহো কৰিছে নিজৰ পৰা, খেলাও চাইছে নিজৰ পৰা আগ্ৰহ কৰিছে, খেলিবলৈও গৈছে। আমাৰ সমাজখনো তেওঁ, তেওঁলোকসকলক খেলিবলৈ ইচ্ছুক কৰিছে। ভাল কৰি যায় আৰু, আগতকৈ ভাল হৈছে বহুত। আগন্তক ভৱিষ্যতেও ভাল হ'ব বুলি মই আৰু আশা কৰিছো।
অ', নাই ভাল হ'ব, কিয়নো আমাৰ আ মহিলা বিলাকৰো লীগ বিলাক হৈ থাকে নহয়। আগতো লীগ হোৱা নাছিল। এতিয়া হৈ আছে বাহিৰৰ মহিলাবিলাকৰ আহি কিনে অসম আহ ভাৰতৰ আইখিনি খেল বিলাক খেলি আছে।
অ',
এতিয়া মানে আমাৰ ভাৰতৰ মহিলাৰ কাৰণে ভাল হ'ল। অ', বাহিৰ বাহিৰ খেলুৱৰ লগত য যোগ দি কেনে খেলবলাক খেলিব পাৰে।
অ', অ' বা উ যিবোৰ বাহিৰা আহিব তেওঁলোকৰো কিবা বেলেগ বেলেগ। পৰিস্থিতি থাকে বেলেগ বেলেগ পৰিস্থিতিত খেলে তেওঁলোকে তেওঁলোকে জানিব পাৰিব ন? সকলোৱে নিজো টো বেলেগৰ লগত। উম, ক'ব পাৰিব যে আমি এনেকৈ খেলো তেওঁলোকে বহুত কিবা কথা শিকিব পাৰিব বাহিৰৰ ক উম তেওঁলোকৰ পৰাই শিকিব পাৰিব বহুত কথা জানিব পাৰিব ন তেওঁ এনেকুৱা লীিক হৈ থাকিলে। উম তেওঁলোকৰ উম, তেওঁলোকৰ পৰাই শিকিব পাৰিব বহুত কথা জানিব পাৰিব ন তেওঁ এনেকুৱা লীক হৈ থাকিলে।
অ', অ' নাই এখেতৰ কেনেকুৱা ধৰণৰ, খেলবিলাক খেলি থাকে। এ এইটো হেৰি ক কথাও ক'ব পাৰিব কে কেনেকে পৰিস্থিতিত পৰিছিল পঢ়ি কিনে কেৱল খেলিব লাগে। চব বস্তু বিলাক কৈ দিব কৈ দিব পাৰিব একলগত থাকিলে ক'ব পাৰে।
অ', ভালেই কৰিছে, আৰু ক্ৰিকেটটোৱে মানে বেছি জনপ্ৰিয় সকলোৱে মানে দেখা পাওঁ মই যে দেখা পাওঁ সকলোৱে মানে ক্ৰিকেট বোৰে ক্ৰিকট টোৱে চাই পালে ভাল পায় সকলোৱ ঘৰে, ঘৰে ক্ৰিকেট চোৱা চাই।
অ', ক্ৰিকেটটো বেছিকে প্ৰিয় জনপ্ৰিয় বহুত
অ', সকলোতকৈ জনপ্ৰিয় ক্ৰিকেট খনেই মানে সকলোৱে আৰু ভাল পায় আৰু ক্ৰিকেটখন। এতিয়াটো আকৌ অলিম্পিকটো চাগে চান পাব চান্স পাব নেকি? ভাৰতীয় দলে এ, কাৰণ মানে ভাৰতীয় দল মানে অ' গোটেই এছিয়াৰ ভিতৰত নাম্বাৰ এক নম্বৰত আছে ন? সেইকাৰণ চাগে এছিয়াৰ পৰা ইণ্ডিয়া যাব চাগে ভাৰতীয় দলখন যাব চাগে খেলিবলৈ।
অ' অ' অ' তাৰে হেৰি হ'ব
ত অলিম্পিকত নাছিল ন ক্ৰিকেট খেলখন কিমান বছৰ পিছত আ আকৌ আৰম্ভ হৈ আছে ক্ৰিকেট খেলখন অলিম্পিকত। ভালেই হৈছে।
অ', ভালেই কৰিলে আৰু, আহিল কাৰ কাৰণে সেইটো গমটো পোৱাই চাগে?
অ',
অলিম্পিকত ক্ৰিকেটটো আহিল চাগে এইটো গম পাইছ? গম পোৱা চাগে? অলিম্পিকত ক্ৰিকেটটো কেনকে আহিল?
অ', সেইটোৱেই টো কলো নহয় যে এছিয়া সকলক এক নম্বৰ ন? পিছত আৰু ক্ৰিকেটটো সকলোতে জনপ্ৰিয় আৰু সেই কাৰণে মানে মইটো জানো সেনেকুৱাই পিছত আকৌ বেলেগ কথা নাজানো কেনেকৈ পাতিম।
আগতে এ, তোমাৰ আগতে তোমাৰ অলিম্পিকৰ ক্ৰিকেটটো লোৱা ক্ৰিকেট খেলতো লোৱা নাই। তাৰপিছত ত অলিম্পিকৰ মানুহ কেইজনে চালে আৰু ক্ৰিকেটৰ ক্ৰিকেটৰ ওপৰত ইমান জনপ্ৰিয় দেখা পায়। আহ তেখেতে ভাবিলে আৰু অ' ক্ৰিকেট খেলটো অলিম্পিকত যোৱা আহ সোমাব লাগিব। তাৰে কাৰণে ক্ৰিকেট খেলটোৰ পিছতে আমাৰ দুই হেজাৰ অ' কি হ'ব, সাতাইশ নে আঠাইশতে হ'ব চাগে।
অ'
সাতাইশ নে আঠাইশত যে, ক্ৰিকেট খেলটো হেৰি কৰিব অলিম্পিকত লৈছে।
অ'
আগতে টো নাছিলে।
অ', আগতে টো নাছিলে। ঠিকেই আছে। আৰু আহিলেই আৰু, তোমাৰ এদিনীয়া বিশ্বকাপটো আহিল।
অ', এদিনীয়া বিশ্বকাপ টো আহিল।
উ', তাতে ভাৰতীয় পদক ভাৰতসকল ভাৰতীয়, ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ মই তাতে সকলোৰে সপোন থাকে ন? ভাৰতে মানে এটা বিশ্বকাপ মানে হাতত লোৱা, সকলোকে হৰুৱাই
লাষ্ট বিশ্বকাপটো একেবাৰে সপোনটো ভাঙিলে আৰু হাতৰ পৰা গুচি গ'লে।
অ', আগৰ বিশ্বকাপটো মানে হাতৰ পৰা একদম হাতৰ পৰাই গুচি গল গৈছিল একেবাৰে
ইমান ধুনীয়াকে খেলটো খেল খেলিছিলে তাৰপিছত লাষ্ট খেলটো খেলোতে মানে কি কৰিম কি কৰিব আৰু
অ' একদম বেয়াও লাগিছে? একদম ওচৰত গৈ পালো ওচৰত গৈও আকৌ উঠাব নোৱাৰি বিশ্বকাপটো এইবাৰ ভাল কৰিব ভাল কৰিব আগতকৈ আগতকৈ আৰু ভাল কৰিব আৰু ভাল খেলিব! সেইটো আশা ৰাখিছো মই সকলোৱে যাতে ভালকৈ খেলে! বিশ্বকাপটো যদি উৎসও পাৰে এইবোৰ? যিকিব পাৰো!
উ ম, এই বছৰৰ আশাটো বেছিকে ৰাখিছো আমি! তাতে এইবাৰ এইবাৰ মানে বিশ্বকাপটো আমাৰ ভাৰতত আছে হয়! আহিব পাৰে?
অহ 'সেইটোয়ে! বিশ্বকাপটো ভাৰতত আহিব আৰু বিশ্বকাপটো ভাৰতত আহিলেতো আকৌ আৰু জনপ্ৰিয় হৈ পৰিব ন? কাৰণ আগ এতিয়া জনপ্ৰিয় হৈছে! অ'
আমাৰ কেইবাটাামান প্লেয়াৰ সেইটো কাৰণে ৰখি আছে আৰু
অ'
সেই কাপটো লোৱাৰ কাৰণেই ৰখি আছে! আৰু
অ'তাৰপিছতো আগত! অ'
সেই ক্লাবটোৰ কাৰণেই আৰু তেখেতে আৰু খেলি আছে আৰু সেইটো কাৰণেই মানে ইমান বস্তুতটো মানুহে চাই থাকিব আৰু?
অ তেওঁলোকৰো সপোন তেওঁলোকৰো সপোন আছে ন যে ভাৰতৰ হৈ এইফালে ভাৰতক যদিয়ে তাকিবাত দি থৈ যাব পাৰে তেঁওলোকে অ সেইটোৱে ঠিকে আছে ভালেই লাগিল ক্ৰিকেটৰ বিষয়ে কথা পাতি তোমাৰ লগত!
অ' ভালেই লাগিল! তুমিও কেইবটামান বস্তু মই কম নাচো! কম হোৱা নাছিল সেইটো তুমি জনালা মই আৰু কেইটামান বস্তু তোমাক জনালো ভালেই লাগিল!
অ' ঠিকেই আছে দিয়া!
ঠিক আছে দিয়া।